কি কৈ আছ?
এ তোৰ ভাতকেইটা খাই পেলাই এই তোৰ বাহানিৰ ফালে ওলাই আহিছো। ভাত-পানী খালি নাই?
এ ভাত খাই মানে বহি আছো গৰম খনত পোলৰ ওপৰত।
অঁ-অ। কালি ইমানো ৰাজু ৰাজু বেয়া দিছে ৰদতো। কেলে?
এইবাৰ
অ-অ। উম সঞ্জীৱ আছে। অ সি কিবা কাম এটা কৰিছে।
কি কাম কৰি আছে?
এই মোবাইলতে।
অ।
বহিলই
কিমান টাইম ওলটা আহা?
হল অকমান দহ মিনিটমান হ'ল। সেই গাঁৱৰ পিছফালে খাল এটা ধৰা কথা হৈ আছে। তাকে চাব লে আহিছিলোঁ। ধ ধৰিব নেকি ছাগে।
অ-অ। মই এএ সেয়ে ললিতাই কৈছিলে, তহঁতে তাত মাছ ধৰিবি বুলি।
অঁ, অঁ।
অঁ।
এ পানী আছে। পানীটো হেৰি সুখ হায়ি আহিবও লাগিব। নহলো মক জু তাছা সচাকে যোৱাৰ কথা ভাবি আছো। জানো কি হয়?
কি হ'ব?
ওলোৱাই নাই কোন যাব এতিয়া।
এই গৰমত গৈ চা হেৰি গৰমত গৈ তাকে চেচায়ত গৈ পিনে গা ধুই থকাই ভাল।
উম, উম।
অ তহঁতৰ ইফালে হেৰি আছে নে নাই পুৰা তে এ এ ঠাণ্ডা পুখুৰী আছে নাই গা ধুব পৰা? এই নাই আক মই তেনেকা বিচাৰিহে আছো এই গৰমত। অঁ, অঁ।
তহঁতৰ হেপিনে আছে নেকি?
আমাৰ ফালে নাই একেই গতি। আমা আমা এই মেজা ঘৰ আছিলে এটা পুখুৰী এটা। সেটো সেই ব্ৰইলা তা গোব পেয়াই দিয়ে যে সেইকানে ধু বুলে ঘিন ঘিন লাগে। হুম। ভাত খালা? ভাত খালো।
অ, অ।
খাই বৈ পেলাই হেয়া
মাছ ধৰা কথা ভাবি আছো ন!
হোম! মাছ ধৰা কথা কৈছে। চাবলৈ আহিছো চোন যে মই পুখুৰীতো পানী ধেই আছে।
কালি বৰষুণ দিছে কেনেকে ধৰিব পাৰিম?
সেদে।
উম!
হেতি কৈছে ভেটি দে, ভেটি দিলেনো ক'ত শুকাব।
সেই মৃণাল কথাটো কি হ'ল? ডাল কথাটো,
মোক কোৱাই নাই মৃণালে।
এই খবৰে নিদিয়া হ'ল, কি হ'ল জানো?
এ এনেই সি কলে আব,
অঁ!
তাক চেকেন ত কিবা চেকেন দিবলে আছিলে! মানে মেৰে অ, মেচেজ চেছেছ।
জানো ললিতাও মোক কৈছিলে বোলে মৃনালে এএ! তো কঠাই কৈছিলে।
আঁহ!
তাকে সেইও ঘৰত থাকি থাকিও আমনি লাগি গৈছে।
কি কৰিবি হয় এতিয়া!
পইচা পাতিও নাই, মাথা বেয়া হৈ গৈছে।
সেয়াহ! হ বেকে তাকেহে কি হয় এতিয়া?
নাথাকে, মই আকৌ এবাৰ এই মানচকে সুদি চাব লাগিব নেকি পি জিত খালি আছে নে?
উ উ!
অ এই তোক যে কৈছিলো তাত কোনো লোৱা নাই হেনো কাকো
উম সেই দূৰ হয় আকৌ গুৱাহাটী
তাৰ লগতহে থাকিব লাগে দূৰে দূৰ হলেও কি কথা আছেনো
উম হম
তাৰ লগতহে থাকিব লাগে কষ্ট কাম নহয় নহয় অকল কিবা লিখা মেলাহ হে কৰি থাকিব লাগে অকল কিবা লিখিব লাগে অকল
অ
বোলে কষ্ট কাম বোলে তেতিয়াও বেলেগ কথা
হা
কষ্ট কাম বোলে
উম
যাবি নেকি তালৈকে
চাই লও ৰ সেইফালেতো এতিয়া চাৰিটা মানে খবৰ দিয়া কথা হৈ আছে এইকেইদিনলেকে খবৰটো ত দিয়া নাই এইফালে সঞ্জীৱে দিয়া কথা হৈ আছে আৰু কেইটামানে দিয়া কথা হৈ আছে খবৰ খবৰটো দিয়া নাই আকৌ
খবৰ দিয়া নাই ন হলে কবি মই ময়ো যাম না
অ
অ থাকি থাকি আমনি লাগিছে কি কৰিবি নো ঘৰত থাকি
তাকে
সন্দীপক কি কামৰ টোক কথাই আছে সন্দীপ সঞ্জিবে কি কামৰ কথা কৈছে?
হা
সঞ্জীৱে কি কামৰ কথা কৈছে?
সঞ্জীৱ তাচা তাচা
অ অ। হেই ললিতক সুধিলো ললিতে কৈছে আগষ্ট মানৰ পৰাহে ওলাব পাৰে বুলি কৈছে কাম।
অ কি জানো কৈছে বোলে খবৰ দিম বুলি কৈছে মোক কোৱা নাই কেতিয়া দিব।
আহ। তাকেহে বান্দৰ দেয়াৰ পৰা হে আহি লংগে এই গৰমখনত এতিয়া যাবলৈও বেয়া হৈছে নহয়। এ মাছ ধৰাটো নহলে তেতিয়া
মাছ আৰুটো তাকে চাইছো চাই লওঁ যদি ইতি সিচাই ধৰিব পাৰিব ইমান পানীত মই মই নোৱাৰোঁ।
কোনে কোনে হিঁচিছে?
ললিতে সঞ্জিভে
যাও নেকি ময়ো
আহিব পাৰা যদি থাক
নাই মই বান্দ দেয়ালে যাও। বান্দদেয়া লে যাওঁ।
সঞ্জিবো যায় বান্দৰৰ্দুয়া।
অ কিমান টাইমত যাব সি
দেৰিকে যাব সি
উ তই ক'ব পাৰ আগতীয়াকে যদি সি সিঁচিলিহেতেন।
তই তই যাবি কেতিয়া
মই এতিয়া যামেই
অ
মাছ ওলাব নাই অ দুটামান পা যদি হৈ যাব তেতিয়া হলে
আকৌ ধন ধ ঠিক নহয় এতি সেনাহে আছে?
যাৱনে, যাওঁ বল।
মাছ ওলাব ন ওলাব মাছে কমাই আছে টো।
অ কি অৱস্থা।
উম
তাক খবৰ দিব লাগে কালিয়ে। মই কালি যু চাব গৈছিলো ব কিন্তু কালি নাপালো ইমান মাছ। মামাহেতে পালে।
কালি সেই ভাস্কৰহতেও পালে ধেৰ মোক কালি দিছিলে। মাকে ভ সিহতৰ ঘৰত। সেই মাকহতে ধৰিছিলে এই পথাৰ কালি মাছ মৰিছে না কেনেকোৱা ৰ'দ দিছিল। মাছ পুৰা কমাই আছে পথাৰত গোটেই। ত ধৰি ধৰিলে দে কেজি মান। আজি মৰিব এই হলও আজি অকণমান কমেই কালিতকে।
অ মই জীয়াই থৰা আছে আধা কেজি মান ডাঙৰ ডাঙৰ
অঁ।
ত জো চাব নোযোৱা হলি নিকি?
পানীয়ে নাই পেলাই কি জোৰ চাবি।
অ এ মৃণালেও খবৰ নিদিলে সেইটো কথা।
এই তালা কথা এনে
তাকে পি জিলৈকে গুচি যাম নেকি খন উঠিলে।
হা।
খং উঠিলে পি জিলৈকে গুচি যাম নেকি দৰমহাটো চাই চিতি দিম বুলি কৈছেহি
মানে কিমান দিয়ে বোলে তিনি হাজাৰ দিলে চাৰি হাজাৰ দিলে পাঁচ হাজাৰ দিলে।
হেই সিমানটো নিদিয়ে। বেছি দিব তাতকে তিনি হাজাৰ চাৰি হাজাৰ মই কাম কৰা মানো নেকি কম ক।।
উম।
খোৱা বোৱা থকা মেলা চব তাৰ ভাগৰে। তিনি হেজাৰ চাৰি হেজাৰ টকাত আজিকালি কোনোবাই কাম কৰিব নেকি বাৰু তই- কচোন বাৰু।
উম।
তিনি হাজাৰ চাৰি হাজাৰ আজিকালি কাম কোনো নকৰে অ।
টকা বোলে ঘৰতে খাই বৈ এনেই শুই মেলি থাকিম, এনেই থাকিম পইচাই নালাগেও।
উম।
তিনি চাৰি হাজাৰ টকাত কাম কৰা মানুহ নহয়। সঞ্জীৱ বহা কিমান টাইম হল। সঞ্জীৱ অহা
পঢ়া হল তাৰ। চাৰি পাঁছ দিন মান হ'ল নেকি। তাৰপৰা আকৌ এতিয়া হেৰিত যাব তটো তেজপুৰত যাব কিবা এটা কিবা পঢ়িবলৈ আকৌ।
কি পঢ়িবলৈ?
হম।
কি পঢ়িব যাব।
এই তিছদিন কাৰণে কিবা প্ৰেক্টিকেল এটা। প্ৰেক্টিকেল এটাৰ কাৰণে যাব।
এতিয়া কি?
আ তেতিয়া সি কথা পাতি আছে পোৰা।
কা গাল।
নাজানো কা লগত। সিহে জানিব।
বালি পুখুৰীৰ পৰাও আহিবলে আছিলে। এই বাপা পইচা পাওঁ।
কিমান।
পোন্ধৰশ।
বা লৈ লবি আক।
এইটোৱে তাহাত ফোন মাৱিলেও ফোন নাযায় দুইটা চিম ইনকামিং নাই।
অ' কিহ পইচা পাওঁ পোন্ধৰশ। হেই অহ হে অ অ। উম।
এয়া পইচাটো নিদিয়া হ'ল নহয়।
পইচা নাই চাগে সেকানে দিয়া নাই।
কিনো কৰি আছে আও পইচাটো লাগে।
উম উম।
তত খুজি আছে পইচা কিবা দিন হ'ল না।
উম উম।
কেই দুমাহে হ'ব হল পইচা লোৱা।
অঁ।
দত্তক পইচা লাগে সি ইমান প্ৰেছাৰ দিয়া নাই বুলিহে।
এ, হেৰি কত আছে তহত জুইজ কত আছে অ।
জুইচ ঘৰতে আছে কেলে?
অ নহয় সুধিছো।
চেঁচা যাবলে নৱ গুগলী মনোজ ভকত এইকেইটা ওলাই আছে বোলে।
হা?
চেঁচা যাবলৈ নৱ, গুগোলী, ভকত, মনোজ এইকেইটা ওলাই আছে বোলে
তেতিয়া বাবুহতো যাব চাগে?
ললিতে কৈছিলে যাও নে নাযাও ভাবি আছো তাকে
অহ
নাযাবও পাৰে সি মোক কৈ ফোন কৰোতে কৈছিলে
ভাত কিহে খালি?
ভাত নে,
অ
ভাততো কালি ভাস্কৰ হতৰ পৰা দিছিলে মাছ তাৰপৰা সেইটো মাছ ভাজিলো তা ৰপৰা অলপ পাতত দিলে তাৰপৰা চোতাই দিলো আজি কালি মই নাখালো মানে কালি ধ ধন হতৰ ঘৰ এই তাত মাংস ভাজিছিলে যে
অ অ
তাৰপা হেৰি কৰিলো এইটো মাংস দিলে
অহ অহ
তাৰ পৰা আনিলো আও পুৰা ফ্ৰাই কৰিলোঁ ফ্ৰাই কৰি সেইটো খাই দিলো মাছটো থাকিয়ে গ'ল
অ এই সিহঁতৰ মাংস এতিয়া তয়ে কাট নে বেলেগে কাটে?
সেই মই নাকাটো বাপেকে কাটে সেইদিনা যে সেইদিনা ফাৰ্ষ্ট কাৰণে মই কাটিলো আক
অ
প্ৰথম কাৰণে মই কাটি দিছো
ইয়াত অ হোম ডেলিভাৰীও দিয়ে নহয়
হ তই এতিয়া ঘৰত লাগিলে মাংস লাগিলে সেইটো নটাত দহটাত লাগিলে ফোন মাৰিলেই হল আও‌ ডাইৰেক্ট ঘৰত দি থৈ আহিব। দহটা বজালৈকে থাকে নেকি অ দহটালৈকে
আচ্ছা